হেল্ল' উম শুনিছো তুমি শুনিছা
অ শুনিছো কি কৰি আছা
এইয়া ভাগগিতা খাই পেলাই বাৰণদাত অলপ বহি আছো তুমি কি কৰিছা
মোৰ তোমাৰ এই অ কাৰেণ্ট আছিলে বাৰু দেই আমাৰ এইফালে নাছিলে বাৰু বতৰ বেয়া কাৰণে এতিয়া তোমাৰ হিলে অকণমান মও - ও - ও এই বহি আছোঁ মানে ফেনখন লৈ অকণমান ভাতকেইটা খালো খাই পেলাই লগে লগে শুই দিবলে বেয়া মানে
অকণমান ভাত পেনাই খাই পেলাই খোজ কাঢ়িব পাব লাগে আমাৰ ইয়াত কাৰেণ্তৰ এতিয়ালৈকে তোমাৰ দুবাৰ আহিলে এই কাৰেন্ত যোৱাৰ পৰা সন্ধিয়াৰ পৰা নাই নহয় অ অলপ টাইম আহিলে তোমাৰ পাঁচ মিনিট এতি ৰৈছো তাৰপা আকৌ গ'ল তাৰপা আকৌ পাঁচ মিনিট আহিলে এতিয়া কিন্তু কাৰেণ্টো নাই পুৰা বতাহ মাৰিছে বতৰ কেনেকুৱা ম
বতৰ যথেষ্ট বেয়া দেই যথেষ্ট বেয়া বতৰ মানে তোমাৰ ভালে আছিলে তৰা চৰা ওলাই আছিলে ধুনীয়াকে তাৰপিছত মানে ঠাতে বতাহ আহিছে মানে তোমাৰ সেইকাৰণে এতিয়া কি হৈ গ'ল গোটেই ডাৱৰ আকৌ ডাৱৰ আহি গ'ল মানে।
অ', অ' এই আমাৰ ইয়াতো একদম বতাহ পুৰা উম, আছে আছে ঠিকে আছে বাকী এতিয়া মানে বত বতাহ বুলি আছে এতিয়া তোমাৰ বতাহৰ কথা ক'ব নোৱাৰি ন কেনেকুৱা কি বতাহ আহি যায়। ডাঙৰ বতাহ আহিলেতো দিগদাৰ আছে ওচৰে পাজৰে গছ আছে তামোল গছ আছে বহুত দিগদাৰ হয়তো। একদম নাহি নাহাটো এ মানে একদম কামনা আৰু তোমাৰ বৰষুণ ঢালক বৰষুণ যিমান দিয়ক কেছ নাই। এতিয়া মানুহৰ ক'ৰবাত ক'ৰবাতো পানী শুকাইছেও চাগে। গতিকে বৰষুণ আহক বৰষুণ আহ কৃষকসকলেও ভাল হ'ব মে বতাহ আহিলে দিগ
হয়, হয় এই মই তোমাৰ লগত কথা এটা পাতিম বুলি ভাবিছিলো মানে। মো-মো-মোৰ তোমাৰ এই এই যোৱা মাহত বাৰ্থডে আছি ছিলে নহয়।
অ'।
তাৰপিছতে তোমাৰ এই মানে বাৰ্থডে উপলক্ষ মই মানে এই সুধি আছিলোঁ লগৰবোৰক মানে বোলো কেনেকৈ কি কাক কি কৰা হয় মানে জেগা এতাত ফুৰিবলৈ যাবলৈ মন আছিলে। বোলো চবেই যাও কিবা কিবি অলপ তাৰপিছতে আমাৰ পৰিয়ালৰ মানে সম্বন্ধীয় দাদা এজন তোমাৰ আমাৰ এই বৰপথাৰৰ সিহঁতে হেৰি এখন আছে। বৃদ্ধাশ্ৰম কিবা শান্তি নামটো কিবা এটা আছিলে শান্তিবিদ বৃদ্ধাশ্রম নে কিবা এখন আছিলে। তাতে শেষ কথা ক'লে বোলে তই তাত যাব পাৰ এনেকুৱাকে মানুহ আহি থাকে কিবা কিবি স্পেচিয়েল দিনবিলাক তাতে মানুহৰ লগত কতাব ক'ব পাৰ। বয়সীয়াল মানুহবিলাকৰ লগত তাৰপিছত মই কথাটো অকমান ভাবিও চালো বাৰু হ'লেও তেনেকেতো আমি বাৰু কৰ'বাত হোটেলত গৈ বা বিভিন্ন সিহঁত লগৰবিলাকেতো খানা চানা খাই থকা হয়। অকমান এই তেনেকুৱা এটা পৰিৱেশত মোৰ মানে খুব অভিজ্ঞতাটো কম তেনেকুৱা পৰিৱেশলৈ যোৱাটো। আৰু যিহেতু মোৰ মানে তোমাৰ সৰুৰে পৰা সেই মানে ককা আইতাৰ সেই কথাখিনিও মানে যিহেতু সান্নিধ্যটো পোৱা নাই।
অ', তোমাৰ
অ', অ'। তাৰ পিছতে তোমাৰ মই গ'লো তাতে শান্তি বৃদ্ধাশ্ৰমত। তাৰপা গৈ মানে এ মোৰ এনেকুৱা নালাগিলে যে তেওঁলোকে এখন ঘৰ ক'ৰবাত এৰি আহি তেওঁলোকে ইমান মানে শান্তিত বা ভৰ্তিত বসবাস কৰি আছে নহয় দেখি আচলতে কি হয় কেতিয়াবা এনেকুৱা লাগে বেলেগ মানুহৰ সুখ সিনি দেখি বেলেগ মানুহৰ শান্তিখিন দেখিও কেতিয়াবা নিজৰ ভাল লাগে গম পাইছা।
লাগে লাগে হয় হয়।
একদম তোমাৰ ব্যৱহাৰ পাতিৰ পৰা এনেকুৱা নালাগিলে যেন মই আজিলৈকে ন লগ পৰা ন লগ নোপোৱা এজন বয়সস্থ ব্যক্তিক লগ পাইছো। এনেকুৱা লাগিছে যেন আপোন ককা আইতা তেনেকুৱা যেন লাগিছে। মানে সেইটোয়ে মনোভাৱ সেইটোৱে লাগে আচলতে মানুহৰ।
সেইটোৱে তুমি এতিয়া যিটো কথা ক'লা তোমাৰ বাৰ্থডেত গৈ পেলাই তুমি বৃদ্ধাশ্ৰমৰ ককা আইতাক সকলৰ লগত তুমি সময় কটালা বা তেখেতলোকক তুমি কিবা এটা খুৱাই পেলাই তেখেতলোকৰ মানে তুমি হাঁহিটো তুমি নিজৰ মাজতে অনুভতি কৰিব ন। আচলতে মানুহৰ জীৱনৰ জীৱনৰ মানে তুমি যিমান টকা পইচাৰে ধনী হ'লেও মানুহৰ জীৱনৰ আচল ধনী বা আচল সুখ কোন কিন্তু সেই তেনেকুৱা কিছুমান কথা বতৰা এটা লুকাই থাকে। এতিয়া তুমি সেই আইতা ককা সকলে বৰ্তমানো তুমি যে কৈছা যে তেওঁলোকে এনেকুৱা অনুভৱ কৰা নাই চাগে যে বেলেগ এখন ঘৰ সিহতে এ থৈ আহিছে বা তেওঁলোকে এৰি থৈ আহিছে আৰু ইয়াত তেওঁলোকে বহুত সুখত আছে। কিন্তু আচলতে তুমি এটা কথা ভাবিছাচোন তেতিয়া তুমি যেতিয়া বৃদ্ধ অৱস্থা হবা তোমাৰ যেতিয়া সুতি সন্ততি থাকিব যেতি তোমাৰ ঘৰৰ মানুহখিনি থাকিব তুমি অতি কষ্টৰে তুমি ঘৰখন বনাইছা অতি কষ্টৰে তুমি আমি মানুহখিনি কৰি ৰাখিছা কিন্তু এটা সময়ত যেতিয়া অ', পৰিয়ালটোক তুমি বনাইছা বহুত কষ্টৰে কিন্তু যেতিয়া তোমাক সেই মানুহখিনি যেতিয়া তোমাক এলাগেই বুলি তুমি কাম কৰিব নোৱাৰা বুলি যেতিয়া তোমাক ঘৰৰ পৰা উলিয়াই দিয়ে তাক পৰা তোমাক বাহিৰ কৰি দিয়া আচলতে এই কথাটো চিন্তা কৰাটো বহুত এটা ডাঙৰ মানে কি আৰু পাপেই বুলি ক'ম নে নে এটা ভয়ানক চিন্তা এইটো মানুহৰ আমি মানে এইটো কল্পনা কৰিব নোৱাৰো কেনেকুৱা এনেকুৱা পৰ্যায় আমি ঘটনা দেখি আছো ন বৃদ্ধাশ্ৰমত আমাৰ ক আচলতে বৃদ্ধাশ্ৰম খন বেয়া নহয় কিন্তু এগৰাকী ককা বা আইতা এ যেতিয়া বৃদ্ধাশ্ৰমলৈ যাব লগা হয় তেতিয়া তুমি এটা কথা ভাবিবা সি কিমান
হয় হয় এতিয়া এতিয়া মই গম পাইছো তুমি কথা কোৱাাতো গম পাইছো যে যিটো হাঁহি আচলতে ইয়াতে পৰিৱেশটোৰ মাজত থাকি তেওঁলোকে ইয়াতে খাপ খাই মাৰি আছে আচলতে সেই হাঁহিটোৰ আঁৰত বা সেই অন্তৰখনৰ মানুত যথেষ্ট খোক সোমাই আছে বা আপোনৰ আপোনজনৰ হয় আ পোনজনৰ প্ৰতি হয়তো কোনোবাখিনি নহয় ক্ষোভ খিনি সোমাই আছে নিজৰ সেইখিনি কথা মই গম পাইছো গম পাইছো কিন্তু হলেও তোমাৰ নতুনকে জীয়াই থকা এটা অনুপ্ৰেৰণা তেওঁলোকে যোনখিনি পাইছে বা সেই দুখ কষ্ট বোৰ পাহৰি তেওঁলোকৰ মাজতে ইজনে আনজনৰ সহায়ক হৈ ইজনে আনজনৰ যাত্ৰাৰ প্ৰতি লগৰী হৈ এনেকুৱাকে আগবাঢ়ি যাব পাৰিছে সেই কথাখিনি আচলতে বৃদ্ধাশ্ৰমে এনেকুৱা ধৰণৰ কথা খিনি হৈছে এতিয়া আমি সেই মূল কাৰণবিলাকৰ মাজলৈ যাম বাৰু এই মূল কাৰণখিনিৰ মাজলৈ সোমাই যাম কিন্তু প্ৰথম আমি আ এই এয়া কথাখিনি কথা কৈছো মই যে আমাৰ এতিয়া বৃদ্ধাশ্ৰমৰ যোনটো ধাৰণাটো সেই ধাৰণাটো মই অলপ অলপ মই অলপ ব্যতিক্ৰমীকে অকমান উপস্থাপন কৰিব বিচাৰো তোমাৰ লগত কথাখিনি দেই য'তে তুমি য'ত তুমি অ মই অকণমান ভুলকে কোৱা নিচিনাকে যদি ভাবা তেনেহলে সেইখিনি মোক সোধৰাই দিব বুলি ভাবিলোঁ জ্যেষ্ঠ হিচাপে এতিয়া কথা খিনি এ কথা খিনি চোৱা এই তুমি যোনটো কথা ক'লা আচলতে বৃদ্ধাশ্ৰম বৃদ্ধাশ্ৰমৰ যোনটো প্ৰতীকটো আচলতে আমাৰ আচলতে আমাৰ স্খলনৰ এটা প্ৰতীক
একদম হয় একদম না কথা হয়
আমাৰ মানৱীয় স্খলন বা আমাৰ এ এজন পুত্ৰ বা এজন নিজৰ পুত্ৰী হোৱা এটা স্খলনৰ দিশ বা আমাৰ নৈতিকতাৰ ক্ষেত্ৰত স্খলনৰ এটা দিশ বা প্ৰতীক কিন্তু তুমি আ সেই ক্ষেত্ৰত মই চাইছো যদি মোৰ ওচৰত পৰ্যাপ্ত পৰিমাণে সময় আছে পৰ্যাপ্ত পৰিমাণে মোৰ মা দেউতাৰ লগত কটাব পৰা এখন ঘৰ আছে পৰিয়াল আছে। সেই ক্ষেত্ৰত মই মাক দেউতাক যদি ৰাখিব পাৰো মোৰ হেৰি আছে আচলতে খিব পাৰো ন সেইটো কৰ্তব্য দায়িত্ব কৰ্তব্য দায়িত্বৰ অ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে হয় নে নয়
তুমি যেনেকে তোমাৰ এইটো দায়িত্ব হয় তুমি ভাত খাবলে তুমি চাউল গোটাবই লাগিব বা তুমি তুমি চফা হৈ থাকিবলৈ তুমি গাটো ধুবই লাগিব ঠিক তেনেদৰে তুমি জীয়াই থাকিবলৈ তোমাৰ মা দেউতাক তুমি সদায় লগত ৰাখি লাগিব সদায় তেখেতলোকক প্ৰতিপাল কৰি কৰি থাকিব লাগিব সেইটো আমাৰ দায়িত্ব
অ' কৰ- নোৱাৰে নোৱাৰে সেই হয় এতিয়াতো আমক আমাকতো সৰুতে লালন পালনৰ ক্ষেত্ৰত একো তেনেকুৱা ধৰণৰ কৰা নাই মা দেউতাই কৈছিলে জানো তেনেকুৱা।
হয় আমাকতো তেনেকুৱা কৰা নাছিলে হয় আমাকতো তুমি আমি কৰিব নোৱাৰো খাব নোৱাৰো বুলি আমাকতো এলাগি কৰি দিয়ে না নাই যে তই নাখাবি তই ক'ৰবাত পৰি থাক তেনেকুৱা ব্যৱহাৰ আমাক কিন্তু কৰা হোৱা নাছিলে।
কৰা হোৱা নাই কৰা হোৱা নাই যিমান কঠিন দিন যদিও আমাকতোটো এ দুবেলা দুমুঠি খোৱাৰ সেইখিনিওতো কৈছে আমি মানে মধ্যবিত্ত ঘৰৰ কথা কথা কৈ আছোঁ, সেই কথাখিনি তেনেকুৱা এতিয়া সেই ক্ষেত্ৰত তো মই ক'ম যে এজন পুত্ৰ বা এজন পুত্ৰী হিচাপে সেই ক্ষেত্ৰত ব্যৰ্থটো হৈছো যদিহে আমি তেনেকুৱা এটা পৰিৱেশ পৰিৱেশৰ পৰা মা দেউতাকক যদি আমি আঁতৰাই ৰাখিছোঁ সেইটো এটা কথা। হ'ল সেইটো এটা আমি এটা পাপ কাম কৰিছোঁ বা সেইটো এটা যথেষ্ট আমি মানৱ প্ৰিয় স্খলনৰ বিষয়ে আগবাঢ়িছোঁ। এ দ্বিতীয় কথা অকমান আমি অকমান যান্ত্ৰিক যুগটোলে যদি অকমান যদি মন কৰি যদি চাবলৈ যাওঁ, এতিয়া ধৰা এনেকুৱা এটা পৰিয়ালৰ কথা চিন্তা কৰা যোনটো পৰিয়ালত কি হয় আ-ম-ম পুত্ৰ আৰু মানে ধৰা মানে এনেকুৱা পৰিয়াল যোনটো পৰিয়াল সকলো ব্যস্ত থাকে। কেৱল ধৰা মাক বা অকল দেউতাক আছে য'ত দিনটোত সময় দিবলৈও মাক দেউ নাপায় আৰু তেনেকুৱা ক্ষেত্ৰত যদি মই অলপ ইতিবাক যদি আমি দৃষ্টিভংগীৰে চাবলৈ যাওঁ কথাটো অকমান চাবা যে কি হয়। সেই অ' মাকজনীক মানে এনেকুৱা ধৰণে থোৱা নহয় যে একেবাৰে ঘৰৰ পৰা আঁতৰাই সেই এনেকুৱা এটা অনুষ্ঠানত হ'ল আচলতে মই বৃদ্ধাম বৃদ্ধাশ্ৰমখনৰ মই একেবাৰে পাৰ্মেনেন্ট কথাটো কথা কোৱা নাই যদি তেওঁলোকৰ দিন টো যদি এনেকুৱা ধৰণে আমি অতিবাহিত কৰাও যে নৰকত অৱস্থিত নৰকত আছে। যে আমি অকল ঘৰত ৰাখিছোহে তেওঁলোকক, তেওঁলোকৰ লগত মাত এষাৰ ভালকে মাত সাৰ নাই তেওঁলোকৰ লগত কটাবলৈ অকণমান সময় নাই, অকল তেওঁলোকৰ কিব লাগে বৃদ্ধাশ্ৰমত ৰাখিলে সমাজে বেয়া পাব বৃদ্ধাশ্ৰমত ৰাখিলে আলো আলোচনা কৰিব সমালোচনা কৰিব সেইটো হিচাপত যদি তেওঁলোকক এখন নৰকৰ মাজত আৱদ্ধ কৰি ৰাখিছোঁ, মই কিন্তু সেইটো কথাত এটা বিশ্বাস কৰো যে তেওঁলোকৰো তেওঁৰো অকণমান মুক্তি দি যাতে ময়ো তেওঁলোকৰ মানে মাক দেউতাৰ লগত ভাল হৈ যে তে তেওঁ সেই মানুহখিনিৰ মাজত তেওঁ তেওঁৰ বৰসীয়া মানুহখিনিৰ মাজত ৰাখক। যাৰ ফলত তেওঁ কি যে মাহেকে সপ্তাহে গৈ তেওঁ অ', অ', অ', গৈ
তেখেতে গৈ পেলাই এ লগ কৰিব লাগে এতিয়া মই তোমাক ঠিক আছে ক-ক-ক কথাখিনি মই তোমাৰ বুজি পাইছো মই জাষ্ট তোমাৰ কিছুমান কথা সেই ক'ব বিচাৰিছোঁ তুমি ঠিক কথাই কৈ আছা, কিন্তু মই ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ। যে আমি যে মানে বি বৃদ্ধাশ্ৰমখনক আমি এনেকুৱা ভাৱে চাব নোৱাৰো যে সেইখন এখন সমাজৰ অ' মানে একদম স্খলনৰ এটা বস্তু হিচাপে আমি চাব নোৱাৰা আচলতে বৃ- বৃদ্ধাশ্ৰমখনৰ, অ' বৃদ্ধাশ্ৰ ঠিক আছে বি বৃদ্ধাশ্ৰমখনৰ লক্ষ্য বা উদ উদ্দেশ্য এইটো নহয় যে, এ ঘৰৰ পৰা যিখিনি মানুহক মানে আমাৰ সামৰ্থ থকাৰ পিছতো আমাৰ যদি আই মাতৃসকলক যদি আমি ঘৰত ৰাখিব নোৱাৰিছোঁ সেই আই মাত সকলক বৃদ্ধাশ্ৰমৰ ৰাখ ৰাখিব লাগিব বা আমি বৃদ্ধাশ্ৰমৰ কৰ্মকৰ্তাকল হিচাপে আমি তেওঁলোকক ৰাখিম। আচলতে বৃদ্ধাশ্ৰম সমূহৰ কিন্তু এইটো কোনো লক্ষ্য বা উদ্দেশ্য নাছিলে। এতিয়া মই তোমাৰ কথাটো কৈছোঁ বৃদ্ধাশ্ৰম আচল বৃদ্ধাশ্ৰমৰ কাহিনীটো কি মই কৈছোঁ শুনা। এনেকুৱা আমাৰ সমাজত এনেকুৱা দম্পতি আছে যাৰ কোনো সতি সন্তান নাই। হয়নে, সতি সন্তান নথক এ- এগৰাকী ককা আইতাই যেতিয়ালৈকে দুইজন জীয়াই থাকিব দুইজনে দুইজনৰ নিৰ্ভৰশীল হৈ পেলাই সমাজত জীয়াই থাকিব দুইজনে কৰি খাই থাকিব কিন্তু যেতিয়া তাৰে এজন যেতিয়া অসুবিধ সুস্থ হৈ পৰিব যেতিয়া এজন তাৰে অকাল মৃত্যুত ঘটিব তেতিয়া কিন্তু তেতিয়া কিন্তু সেই আ মানে যিজন বাচি থাকে বা বৃদ্ধ বা বৃদ্ধাগৰাকীয়ে কিন্তু একেবাৰে সহায় মানে অসহায় হৈ পৰে তেতিয়া কিন্তু এই বৃদ্ধাশ্ৰম সমূহৰ যি ধাৰণা এই ধাৰণাটো তেতিয়া জন্ম হৈছিলে। আৰু সেইকন সময়ত বৃদ্ধাশ্ৰম কৰ্মকৰ্তাসকলে যি অসহায় বৃদ্ধা বা বৃদ্ধগৰা তেওঁলোকে নিজৰ লগত ৰাখি পেলাই তেওঁক লালন-পালন কৰিছিলে আৰু তাৰ বিনিময়ত সেই বৃদ্ধা বা বৃদ্ধ গৰাকীয়ে তেওঁৰ নিজ নিজৰ নামত থকা যিখিনি সম্পত্তি সেইখিনি এই আ সেইখিনি হেৰিয়াক দান কৰিছিলে বৃদ্ধাশ্ৰমত দান কৰিছিলে আৰু সেই টকা পইচাৰে সেই বৃদ্ধাশ্ৰমখন চলাইছিলে আচলতে লক্ষ্যতো প্ৰথম অৱস্থাৰ বৃদ্ধাশ্ৰমসমূহ খোলাৰ লক্ষ্য এইটোৱে আছিলে অসহায়ে বৃদ্ধাসকলক আমি স্থান দিব লাগে, কিন্তু পৰৱৰ্তী সময়ত এনেকুৱা আহিলে অ, পৰৱৰ্তী সময়ত এনেকুৱা আহিলে যেতিয়া মানুহক দেখিলে যে আমি যদি আই মাতৃ মোৰ নিজৰ আই মাতৃ সকলক যদি মই যদি ঘৰত ৰাখিব নিবিচাৰো তেতিয়া কিন্তো এনে এনেকুৱাও এটা বিষয় ওলাই পৰিলে য'ত আমি এ বৃদ্ধাশ্ৰম ৰাখিম। কিন্তু তাতো এটা সমস্যা আহিলে যিখিনি চাকৰিয়াল মানুহ আছে, সিহঁতে যদি সময়ৰ অভাৱত যদি মাক-বাপেকক যদি প্ৰতিপাল কৰিব নোৱাৰে, তেতিয়া যদি সিহঁতে যদি বৃদ্ধাশ্ৰমত ৰাখে তেতিয়া কিন্তু মাহে-মাহে এটা পইচা দি থাকিবলগীয়া হয়।
হয়।
হয় নে নাই কিু এইটো এইটো এই ক্ষেত্ৰতো ভাল তুমি যদি তোমাৰ আই মাতৃসকলক যদি ট্ৰিটমেণ্ট কৰিবলৈ যদি তোমাৰ ওচৰত যদি সময় নাথাকে তেতিয়া কিন্তু মই নাভাবো যে সময় সময় দিব নোৱাৰটো এজন পুত্ৰভাৱ চত লাজৰ কথা কিন্তু যদিহে বিশেষ কামত যদি সময় দিব নোৱাৰে তেতিয়া তেখেতে মানে সেই বৃদ্ধা বা বৃদ্ধগৰাকীক গৈ লে সেই বৃদ্ধাশ্ৰমত ৰাখিব পাৰে আৰু মাহেকত তেওঁলোকে কিবা এটা দি থাকিব লাগিব সেইটো সত্য কথা কাৰণ খোৱা বোৱা মেডিচিন কিবা কিবি ক্ষেত্ৰত বহুতো খৰচ পাতি আহে যিখিনি তোমাৰ এখন বৃদ্ধাশ্ৰম অকলে কেতিয়াও খৰচ কৰিব নোৱাৰে এতিয়া সেইখিনি ক্ষেত্ৰত ততে কিন্তু কিছুমান মা মানে তোমাৰ মগজু বিক্ৰীতে মানুহে এনেকুৱা কিছুমান ধাৰণা লৈ লৈছে যদিহে বৃদ্ধাশ্ৰম এটা নিয়ম আছে যে যদিহে কোনো স্থানত অসহায় বৃদ্ধা বা বৃদ্ধক লগ পোৱা হয় তেতিয়া আনি পেলাই বিনা খৰচে তোমাৰ পুলিচৰ দ্বাৰা মানে চা লৈ পেলাই তাতে সেই তেওঁলোকে ৰাখি পেলাই জীৱনৰ অন্তিম সময়লৈকে তেওঁলোকৰ ট্ৰিটমেন্ট কৰিব স সুযোগ লৈ কিছুমান কিছুমান মানুহে মাক বাপেকক কোনোবা জেগা ৰাস্তাত নি পেলাই এৰি দিয়ে কোনবা জেগাত এৰি দিয়ে য'ৰ পৰা মানে সেই বৃদ্ধাশ্ৰমে ৰে কৰে আৰু যাৰ ফলত সেই পৰিবাৰে কিন্তু বৃদ্ধাশ্ৰমত এটকাও পে' কৰিব নালাগে কিন্তু এইটো কিন্তু চবতচে লজ্জাজনক কথা যে আমি সাধাৰণ কেইটামান টকাৰ বাবে আমি মানে কি আমাক জন্ম দিয়া আই মাতৃ সকলক আমি আমি নিজে দায়িত্ব ল'ব নোৱাৰো হৈছো মানে আমি গা এৰা দিছো যে এইসকল যেতিয়া বৃদ্ধ হৈছে একো কৰিব নোৱাৰে আমি গা এৰাই দিছো এইটো আচলতে শুদ্ধ বুলি তুমি